অ'শুনা পাই আছা ন?
শুনা পাইছোঁ। তুমি পাইছা?
অ', অ' পাইছোঁ দিয়া। কি কৰিছা তুমি?
মই, এ অলপমান বিশ্ৰাম কৰিলোঁ। কৰি পেলাই, এতিয়া আছোঁ আৰু তুমি তুমি অ' তোমাৰ লগত তোমাৰ কথা ভাবিছিলোৱে তুমিয়ে হেই কৰিলা আৰু। তোমাৰ লগতো কথা পতাৰে সুযোগ পাই গ'লোঁ মই। অ' কি কৰিছ
ভাত পানী উম, শুইছো ভাত পানী খালো খাই এতিয়া আৰু মানে বিচনাত অলপ শুই আছো ৰ'বা। মোৰ মাহেকীয়া হৈছে ৰ'বা।
অ' হয় নেকি? কেতিয়া, আজি?
উম, উম মাহেকীয়া ঋতুস্ৰাৱ হৈছে উম, তাৰে সেইকাৰণে মানে অলপ পেটৰ বিষ পেটৰ বিষ হৈছে।
অ' অ' হয় দিয়া। এইকিটা দিন আৰু আমাৰ ছোৱালী মানুহৰ কাৰণে বহুত বেয়া ন। মানে বহুত কষ্টৰ দিন আৰু কষ্টৰ মানে বা
মানে পুৰা মানে, মানে বিশ্ৰাম কৰিব লাগে আৰু ন?
অ অ জিৰণি লৈ আৰু জিৰণি লৈ থাকা আৰু বেছি ফুৰা - ফুৰা নকৰিবা।
টোৰ আৰু নাই কৰা মই মানে তোমাৰ মায়ে, কোৱা।
মই মানে হেৰি কৰি আছিলো, এটা আচাৰ বনাই আছিলো আজি হা।
উম।
আচা খাই ভাল পোৱা নাই তুমি?
অ মই বহুত ভাল পাওঁ দিয়া খাবলে, কোৱাচোন কি আচাৰ বনালা?
এ কি কয় এইটো, অ জলফাই আচাৰ বনাইছো জলফাই।
উম।
জলফাই আৰু নেমু টেঙাৰো বনাও জলফাইৰো বনাইছো আমৰো বনাইছো। মানে আজি যে কাটি আছিলো মই, জলফাইটো মানে কি কৰে - সৰু সৰুকৈ অলপমান উহাই লৈছো হা, অলপমান গৰম পানী গৰম - পানীত উহাই লৈছো নিমখ অলপ দি পেলাই, কেনেকে বনাইছো সোধাই নাই তুমি। কোৱা কেনেকে বনাইছা ইনেই? এইয়া সোধা আক। অ তুমি তুমি বনাব পাৰিবা তেতিয়া হ'লে।
কি কি উপকৰণ ব্যৱহাৰ কৰিলা?
তাত মানে কি কৰিলোঁ এনেকে ধৰা জলফাইটো অলপ উহাই ললোঁ, লৈ পেলাই - এ ৰ'দত - মানে অলপমান পানীখিনি আঁতৰাই দিলোঁ পানীৰ পৰা, দি পেলাই সৰু সৰু কৰি কাটিলোঁ। কাটি পেলাই ৰ'দত দি এদিন ৰ'দত দিলো আৰু যোৱাকালি ৰ'দত দি দিছো।
উম।
আজি আকৌ কি কৰিছো, আজি বটলত ভৰাই পেলাই ভৰাই থৈ পোৰা চিচাৰ বটলত ভৰালো আৰু। ভৰাই পেলাই মানে, আ এটা ডাঙৰ কেৰাহী এটাত -
উম।
ডাঙৰ কেৰাহী এটাত মানে সেই তেল গৰম কৰিলো। কোনোবা আহিছে নেকি?
উম, নাই দিয়া কোৱা শুনিব লৈ আছো মই কোৱা তাৰপিছত কি কৰিলা?
তেল কেৰাহী এটাত তেল গৰম কৰিলোঁ, গৰম কৰি তাত মানে সেই দিলোঁ - জিৰা দিলো জিৰা গুৰি অলপ দিলো কাছ মিৰি মছলা অলপ দিলোঁ জালুকৰ গুড়ি অলপ দিলোঁ আৰু, -
জলাৰ গুৰি অলপ দিলো, এনেকে দি মানে - গৰম কৰিলো আৰু ধুনীয়াকে গৰম কৰি গোটেই খিনি লগ কৰি - মিশ্ৰণটো মানে সেই সৰিয়হ অলপ পিচা সৰিয়হ পিচা অলপ দিলো। দি পেলাই মানে এনেকে বটল চিচাৰ বটলটোত ঢালি - দিলো আৰু ঢালিদি আজি ৰ'দত আজি ৰ'দত দিছো, আৰু ভূট জলকীয়া জানানে নাই?
অ অ জানো তো, কিয় নাজানো।
এইয়া সেইটোৱেতো, ভূত জলকীয়া দিলো। কাটি কাটি সৰু সৰু কৰি কাটি পেলাই আচাঁৰ খাবলৈ বহুত তৃপ প্তি লাগিব আজি মানে, খাব খাবলে আহিবাচোন খাব আচাৰ।
অ মই খাবলে বহুত ভাল পাওঁ জানানে, আচাৰ মোৰ মাও কিবা - কিবি বনাইছে ৰ'বা হৰপুলিৰ বনাইছে আৰু কিবা - কিবি বনাইছে আৰু মানে।
অ আমাৰো হৰফুল হৰপুলিৰ বনাইছে ৰ'বা, মাঁয়ে বনাইছে। অ আমলখি নিচিনাই হৰপুলিটো সেইটোৱে অ পিছে -
অ একে হয় দিয়া, আমলখি খোৱাতো বহুত ভাল মানে তুমি বহুত ভাল দিয়া। তোমাৰ শৰীৰৰ কাৰণে, স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু। আৰু এইটো আমলখি টো, আমলখি টো চুলি ত লগাব পাৰি, লগাব পাৰি চুলিত, মানে ক'লা হয় তেতিয়া।
অ'হয় নেকি? ভাত তুমি কিহেৰে খালা দুপৰীয়া সাঁজ?
ভাত খালোঁ মানে তোমাৰ দাইলি বনালে আৰু ভাত বনালে। আৰু তোমাৰ কোমোৰা আছিল ঔ কোমোৰা ভাজিলে মানে সৰু সৰু কৰি ভাজিছে। ভালে লাগিছে খাই পিনে। মই তোমাৰ এই ফোনটোও চাই আছিলোঁ ৰ'বা, ফোনটো চাই উঠ- চাই চাই মানে একদম ইমান বেয়া লাগিছে, ইমান মানে বৰষ- ষুণ বান বৰষুণৰ কাৰণে বানপানী হৈছে দেখিছাঁ ন? ধেমাজিত কেনেকুৱা হৈছে? বহুত কেইখন জিলাত, অঁ' বাপৰে একদম- মানুহৰ ঘৰ-দুৱাৰ গোটেই ভাঙি একদম চুৰমাৰ কৰিছে মানে একদম। উটুৱাই লৈ গৈছে। ইমান বেয়া লাগিছে মানুহবোৰৰ মানে ইমান অভাৱ, বহুত ক্ষতিগ্ৰস্ত- তি হৈছে মানে, হাজাৰ হাজাৰ লোক আৰু মানে, এতিয়া মানে তুম- বহুত বেয়া লাগিছে, দলং বোৰ ভাঙি ভাঙি গৈছে। বহুত বেয়া লাগিলে, ধেমাজিত হৈছে। ধেমাজি, লখিমপুৰ, গোলাঘাট, নগাঁও তাৰপিছত শিৱসাগৰ- মানে কেইবাখনো জিলাত মানে, নদ-নদীৰ তোমাৰ পানী বিপদ- সীমাৰ ওপৰতে বৈ আছে একদম মানে, ফলস্বৰূপে বহু- বহু গাঁও পানীৰ তল- পানীৰ তলত ডুব, ডুব গৈছে আৰু হাজাৰ হাজাৰ লোক। নিজৰ ঘৰ-বাৰী এৰি নিৰাপদ স্থান অথবা- সাহায্য শিবিৰটো আশ্ৰয় ল'ব, লবলৈ বাধ্য হৈছে।
অঁঅ'। সেইটো আৰু কি কৰিম আৰু ন? এগিলা প্ৰকৃতি খেলা।
তাকে তো বহুত বেয়া লাগিছে, আৰু তোমাৰ- মানে বানৰ ফলত কৃষি ভূমি নাই, নাই, নাই।
নাকান্দিবা এইটো আৰু হ'ব লগা আছিল, হ'লেই আৰু।
তাত মানে বেয়া লাগিছে দিয়াচোন, আৰু তোমাৰ সেই বানৰ ফলত- কৃষিভূমি, শস্য- গৃহপালিত পশু, পথ-বাট, বিদ্যালয় আৰু দলং আদিৰো যথেষ্ট- ষ্ট ক্ষতি হৈছে।
অঁ'। হয় নিকি?
বহু ঠাইত, উম' বহু ঠাইত যাতায়াত ব্যৱস্থা বৃ মানে বৃহৎ- ত হোৱাত, সাধাৰণ জনজ উম' মানে বহুতো মানে- এ, সাধাৰণ তোমাৰ জীৱ জগন বিপদস্ত হৈ পৰিছে। ছে আৰু মানে, শিক্ষানুষ্ঠান বন্ধ ৰাখিবলগীয়া হৈছে। আৰু বহু পৰিয়ালে খাদ্য- বিশুদ্ধ খোৱা পানী, উম' আৰু- উম উম' আৰু চিকিৎসা সেৱাৰ অভাৱৰ স বহুত সন্মুখীন হৈছে আৰু।
আৰু তোমাৰ এই ৰাজ্য চৰকাৰ- জিলা প্ৰশাসন, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু স্থানীয়- স্বেস্বাসেৱী সংকটৰ সময় আৰু- উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান অব্যাহত ৰাখিছে আৰু।
অঁ' আমিও যদি যাব পাৰিলোঁ হয়, মই গ'লো হয় ৰ'বা, সাহায্য কাৰণে অলপ। ধৰা বিস্কুটে অলমান বা এনেকে চিলাইজ কে দিব পাৰিলো হয় ন।
অ', পাৰিলা হয়। আৰু তোমাৰ, নাও আৰু অন্যান্য সঁজুলিৰ সহায়ত, বানত আৱদ্ধ লোক যিবোৰ আছে ন। উদ্ধাৰ কৰি, সাহায্য শিবিৰলৈ, মানে স্থানান্তৰ কৰা হৈছে আৰু। আৰু শিবিৰসমূহত খাদ্য, বিশুদ্ধ পানী কাপোৰ, ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী, যোগান ধৰা হৈছে। আৰু তোমাৰ, যিগিলা মানে আৰু তোমাৰ যিগিলাক, তোমাৰ যিবিলাক তোমাৰ, বিশেষজ্ঞ আছে ন, সেইবিলাকৰ মতে মানে কি হয় জলবায়ু পৰিৱৰ্তন, অতিবৃষ্টি, নদীৰ গৰ্ভত পলি মাটি, জমা হোৱা আৰু বন উজাৰৰ দৰে কাৰকসমূহে, অসমৰ বান সমস্যা মানে, অদীল জটিল কৰি তুলিছে, মানে জটিল কৰি তুলিছে। সেয়েহে
আৰু তোমাৰ কি হয়, কান্দিলা কিয়?
সেয়া মানে, তোমাৰ তাতখনিক সা
নাকান্দিবা, নাকান্দিবা।
নাই মানে, কান্দা নাই, বেয়া লাগিছে আৰু। সেই সেইবাবে মানে, মানে তাৎক্ষণিক সাহায্যৰ উপৰিও
তুমি যদি, কান্দা আমাৰ নিচ নিচিনা মানুহৰ কি হ'ব কোৱাচোন, নাকান্দিবা।
অ', হ হ'ব দিয়া। সেয়েহে মানে তোমাৰ কি কৰিছে, তাৎক্ষণিক সাহায্যৰ উপৰিও, দীৰ দীৰ্ঘম্যাদী বান নিয়ন্ত্ৰণ ৰ ব্যৱস্থা, নদী ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত, অধিক গুৰুত্ব আৰোপ কৰাটো মানে, সময়ৰ দাবী আৰু মানে।
বাপে বহুত ডাঙৰ হে কৰি দিলা কথা দেই, বহুত শিকিব লগা তোমাৰ তাৰপৰা মানুহজনী, জ্ঞানৰ ভাণ্ডাৰ আছা দেই।
অ', অ', তাকেই আৰু।
এনে আৰু, ইমানখিনী জ্ঞান কৰপৰা আহৰন শিকিলা, ইমান খিনি। জ্ঞান, ইমানখিনি জ্ঞান ক'ৰপৰা আহৰণ কৰিলা বাৰু।
মানে, মই মানে, দেখি আছোঁ ন তোমাৰ। আৰু তোমাৰ, অসমত প্ৰায়, প্ৰতি বছৰে বান আহে ন। সেয়েহে, আমি কেৱল মানে, সাহায্যৰ ওপৰত নিৰ্ভৰ নকৰি দীৰ্ঘম্যাদী বান, বান নিয়ন্ত্ৰণ, নদী ব্যৱস্থা ব্যৱস্থাপনা, বন-সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ ওপৰত, অধিক গুৰুত্ব দিব লাগে হয় নে। আৰু লগতে, বানৰ সময়ত সকলো নাগৰিকে, সতৰ্ক হৈ চৰকাৰৰ, নিৰ্দেশনা মানি চলাটো মানে, অতি প্ৰয়োজন
আৰু, মই সকলো বান পীড়িত পৰিয়ালৰ মানে, দ্ৰুত সুস্থতাৰ আৰু স্বাভাৱিক জীৱনলৈ উভতি অহাৰ কামনা কৰিছোঁ আৰু, আৰু আমি সকলোৱে মানৱতাৰ খাতিৰত, যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াব লাগে আৰু ন।
লাগে, লাগে হয়, হাতখন আগবঢ়াব লাগিছিল। তাকেটো কি কৰিবা আৰু, আমি ইমান দূৰত আছোঁ।
তুমি চন্দন দাদাক ক'ব পাৰা দিয়া, সি বহুত মানে, সহায় কৰে মানুহক।
উম কম ন অলপমান সেয় বান সাহায্যয়ে নাই নাই কিয় হাস দিম মই বান সাহায্য অলপ দিয়কে ন কম ৰবা
অ মানে, মানুহ তক বহুত মানে সহায় কৰি দিয়া, সেনেকুৱা মানুহ আজিকালিৰ দিনত পাবৰে নাই দিয়া ন?
ইমান ভাল বাপৰে, বস্তু এটা কোৱাৰ লগে লগে? দি দিব পাৰে মানে ইমান ভাল মানে ইমান বুজি পায়। হেল্ল' অ মানে শুনি আছা ন?
অ হয় শুনিছোঁ শুনিছোঁ মই মানে ভাবিছো ৰ'বা। মানুহজনক কও কোন ফালৰ পৰা কেনেকে কওঁ মানে তেওঁ মানে মোকতো আৰু, ফোন কৰ মানে যেতিয়াই ফোন কৰে তেতিয়াই ক'ম, আৰু বৰ্তমান ফোন কৰি আছে বাৰু???
উম উম উম উম আৰু তোমাৰ কোৱা? উম! অ আচ্ছা অ তুমি এটা কথা গম পাইছে নে নাই গুৱাহাটীত? সেই হৈছে তোমাৰ এ? তোমাৰ আঠত্ৰিশ কেজি সোণ জব্দ কৰিছে আৰক্ষীয়ে গম পোৱা নে? তোমাৰ পছ, ছৌৱান্নেে, পঁচপন্ন কোটি মূল্যৰ মানে সন্দেহজনক। চোৰাং খুণ জব্দ কৰি এজন লোকক আটক কৰিছে, গম পোৱা?
ক'ৰ পৰা কেনেকে আনে সিহঁতে ভয় ছয় নকৰে।
তাকেইেতো মানে কেনেকৈ কি কৰিলে সিহঁতে। মানে ধৰিছো ৰ'বা আমাৰ অসম পুলিচো কিন্তু মানে বহুত মানে সাংঘাতিিক আছে কিন্তু ন?
জা আমাৰ অসম কুলিজৰ কোনো হেৰাব মানে নোৱাৰে আৰু ন পুৰা জানে। নে এইটো ক'ত কেনেুকা, কি
ভাল দেই কাম বোৰ বহুত ভাল কিন্তু লগে লগে মানে বিচাৰি উলিয়ালেই দেখিছানে।
বাপৰি বপ ধেমালি নহয় দিয়া, আঠত্ৰিশ কেজি শুনা ন। এই সোনখিনিৰ তোমাৰ মানে এই সোণখিনিৰ, আনুমানিক বজাৰৰ মূল্য প্ৰায় তোমাৰ চৌৱন কোটি পচপন্ন কোটি টকা বুলি মানে, কোৱা হৈছে আৰু। আৰু এই ঘটনাৰ সৈতে জড়িত সন্দেহত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। আৰু মানে তদন্ত, অব্যাহত ৰাখিছে আৰু আৰক্ষী,
লজ্জনক হাত হাতে ধৰিব পৰা নাই আৰু হাতে লতে ধৰা পেল পৰা নাই আৰু,
অ অ পাৰা নাই আৰু উম উম আৰু তোমাৰ আৰক্ষীৰ তথ, তথ অনুসৰি মানে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত, এখন বাহন তালাছি চলোৱা হৈছিল আৰু, আৰু তালাছিৰ সময়ত এ গোপনে, শুকুৱাই ৰখা বৃহৎ পৰিমণৰ সুৰ উদ্ধাৰ হৈছিল। আৰু প্ৰাথমিক তদন্তত, এই সোণ অবৈধভাৱে মানে, সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ কৰা কৰিছে আৰু মানে, আৰু এই ঘটনাৰ পাছত আৰক্ষী আৰু অন্যান্য, তদন্তকাৰী সংস্থাই, সোনখেনিৰ উৎস, ইয়াৰ গন্তব্য স্থান, আৰু ইয়াৰ সৈতে জড়িত, কোনো বিৃহৎ মানে চোৰাং সৰগৰা চক্ৰ আছে নেকি? বা সেই বিষয়ে বিতৃষ্ট তদন্ত আৰম্ভ কৰি দিছে আৰু মানে। যদি কোনো সংগঠিত চোৰাং ব্যৱসায়ী চক্ৰ জড়িত